অ', বো। কি কৰিছে।
এই ভাত খাই বহি আছো। কি কৈ আছ।
ভাত এই মই ভাত খাবলৈ কাৰণে যোগাৰ কৰি আছিলো। ভাত কি দি খালে।
ভাত মাটিমাহ।
উম।
মাটি দালি যে
অ', মাটি দালি আৰু কি।
তাৰপিছত এই চাম চামঘাঁ যে চাম কচু।
আহ অ।
সেয়া চাটনি।
অ।
তাৰপিছত বেঙেনা ফ্ৰাই কৰি দিছোঁ আৰু সেয়াই।
অ। মাটিদালি কি খাৰ দি খালে নে টেঙা দি খালে।
খাৰ দি বনাইছো।
অ। খাৰ দি খাই ভালে লাগে। অ', খাওঁ। খাই ভাল লাগে আকৌ খাৰ দি অ। খাৰ দি খালে বোলো ভাল লাগে।
অঁ
উম।
খাৰ দি নহৰু জালুক চালুক দি
অ অ জ্বলা অলপ হ'ব লাগে তেতিয়া জ্বলা অলপ হ'লে ভাল ভাল লাগে আৰু।
অঁ জালুক চালুক দিব লাগে
অ
জলকীয়াতকৈ খাৰ দিলে জালুক অকণ দিব লাগে
জালুকৰ গোন্ধটো ভাল লাগে যে ময়ো খাম অলপ পিছত মই! এই ৰাতিপুৱা দালি বনাইছিলোঁ দালি আছেই যে তাৰপিছত এতিয়া কণী এটা দোকানৰ পৰা আনিব দিছোঁ আৰু ছোৱালীজনী মই খাম আমলেট বনাই পেলাই।
অঁ।
উম। আকৌ খাই গৈ পথাৰলে যাব লাগিব খাই বৈ বোলো পথাৰলে যাব লাগিব ধান ৰুব ৰুবলৈ অলপ আছেগৈ যে! সে ৰুম গৈ আৱ মানে। পিঠা বনালে আজি?
বনালোঁ।
অ।
কাপোৰ এতিয়া কেতিয়া টানিবাগৈ?
কাপোৰ! কাপোৰ পথাৰ আজৰি হোৱা তাৰ পিছতে।
অঁ। সোনকালে লগোৱা মোৰো ফোন আহিয়ে আছে।
অঁ।
কাপোৰ কাৰনেই
অঁ কাপোৰ ববলৈ দিব কোনোবাই মানে?
অঁ নহয় কিনিবহে
অঁ কিনিব। কি কাপোৰ লাগিব? ৰুমাল লাগিব আৰু কি লাগিব?
ৰুমাল আৰু চাদৰ মেখেলা তাৰ পিছত আকৌ হেৰি পিন্ধা গামোচা যে ৰোলিং পৰা
অঁ কি কি ৰংৰ দিব ব দিব দিছে কি কি ৰঙৰ দিব দিছে অঁ
হেৰি দিওঁ নেকি বগা তাত সেউজীয়া আনিছে নিচিনা সূতা আদি
উম উম
সেউজীয়াৰ ৰঙৰ
উম
ৰলিং ৰলিং দি পেলাই নহ'লে বা চকলেট ৰঙৰ
অঁ চকলেট চকলেট ৰংটোও ভাল লাগে কি সেইটো দিব পৰা যায় অঁ বগাৰ লগত ধুনীয়া জিলিকি উঠে যে
অঁ
হম এ বৌ কথা এটা সুধো হেৰি এই যে নগাঁও ত যে মেলা হৈ আছিলে শেষ হ'লহে আছেই এতিয়াও
শেষহল।
শেষহ'ল।
অ',
এছ চাবলৈ যাম-যাম বুলি ভাবি আছিলো। চাব নাপালোৱে। উম', গ'লে নেকি আক
সেইত নাই চাবলৈ যোৱা নাই সেই সেইদিনাখন এনেই কাম এটা আছিলে। যাওঁতে দেখি দেখিছঁ মেলা ভাঙিলেই।
অঁ',
ইমান দিন হল আৰু। আকৌ আহিব চাগে কিবা মেলা।
অ এনেই এতিয়াতো হনুমান মেলা হনুমান মেলাৰ কাৰণেতো আহে এইখন এমহীয়া মেলাটো ন।
অঁ',
উম',
আকৌ আৰম্ভ হ'ব। বেলেগ-বেলেগ কিবা হেৰি বনাই আছে, এই চকৰি-তকৰি এইবিলাক মানে আছেই। বাকী দোকান বজাৰ বিলাক ভাঙিলে আৰু।
অ', মেলাত এইবাৰ বোলে আৰু কিবা হেৰি এই জলকুঁৱৰী তেনেকুৱা কিবা ওলাইছিলে। অ',
মই চাবলৈ যোৱা নাই যে।
অ',
সেইফালেদি যাওঁতেহে দেখিছো। অ',
অহ', আগতে চাই আছিলো এতিয়া নাই যোৱা বহুত দিন হ'ল চাই পোৱাই নাই এইখন মেলাখন।
যাব পাৰিলা হয়।
এ কাম বন ধেই আছে যে উম। কামৰ কাৰণে যাব নোৱাৰিলোঁ।
অঁ',
ধান কটা হ'ল তাৰপিছত আকৌ এতিয়া আকৌ ৰুব লগা হৈছে। সেইটো কাৰণে।
এবাৰ ৰুবলৈ মোকো লৈ যাবি ও।
যাব আপুনি?
অঁ।
উম। ইমান ৰ'দ দিয়ে পাৰিব যাবলৈ? ইমান ৰ'দ দিয়ে বোলো ইমান ৰ'দ দিয়ে যাবলৈ পাৰিব?
কামৰ লগত কি ৰ'দ বৰষুণ।
অঁ। এ কোনোবা দিনা ক কোনোবা দিনা ৰ'দটো নিদিয়ে যে তেতিয়া আকৌ ধুনীয়া লাগে ৰুই। এই যোনদিনা আজি ৰ'দটো বহুত দিছে কাৰাকে, অঁ অঁ উম' আৰু লগৰ মানুহবোৰৰ লগত য যোৱা যাই-যাই কথা-বতৰা পাতিব নে
অঁ, তেতিয়া ভাল লাগে, ঢেৰ মানুহ একেলগে কাম কৰা হয় যে।
অ', হ। উম। দহটামান বজাত চাহ-তাহ চাহ-তাহ খোৱা হয়। সেইকণ সময়ত বহিব পাৰো আৰু সেইখিনি সময়তে বেছি কথা পতা যায়। অ', লগৰখিনিৰ লগত, উম।
ধান ৰুই, কাট তি, ধান চিকনাই
অ।
এনেকুৱা গৰ-ৰদত আগতে মৰাপাট তৰ খেতি মৰাপাট‌ও চিকণাই পাইছোঁ।
অ। মৰাপাটৰ হেৰি চিকনালকে, পুলিটো আনি ঘৰত খাবও পাৰি নহয় ন? বেছি ডাঠ হোৱা জেগাবিলাকত, অ', ডাঠ হোৱা জেগাবিলাকত উঘালি দিয়ে নহয় মৰাপাট।
অসমীয়া মাৰাপাট যে সেইটোহে খায় ভাজি। তিতা লাগে যে অ। খাই ভাল লাগে। খাওঁ আনি পেলাই।
অ', এ বজাৰতো পোৱা যায়। আজি আজিকালি বজাৰতো পোৱা যায়, সেইটো শাকতো।
অ', ইয়াত নাই, আগতে ঘৰত থাকোতে।
অ।
তেতিয়া খেৰ-মৰাপাটৰ খেতি কৰে, যে তেতিয়া যাওঁ আও।
অ।
দেউতাহঁতে।
উম।
খেতি মৰাপাটৰ খেতি কৰোঁ।
অ।
আগতে ভাল লাগে, আগৰ। আজিকালি খেতি-বাতি কৰিবলো মা। মানুহৰ হেৰিয়ে গৰু-গৰু নাইকিয়াই হৈছে গৈ আও।
অ', গৰু দে-দেখা পাবলৈ নায়ে আজি। কালি মানুহৰ ঘৰত।
মৰা পাটৰ খেতি কৰিলে গৰুৱেদি বিন্ধা দিয়ে যে।
অ।
আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়।
অ', নাঙল চিনি নোপায়, নাঙলো চিনি নোপায় আজিকালি, মানে খেতি কৰা সঁজুলিবিলাক এক। চিনিয়ে নোপায় আও।
আজিকালি ট্ৰেক্টৰ পাৱাৰ টিলাৰ। বিলাক ওলালে আও আগতে গৰুৱে দিয়ে হাল বায়, গৰুৱে দি মৈ দিয়ে।
আৰু কেইদিনমানৰ পিছত ধান কাটিবও দৰকাৰ নাই, আকৌ ৰোৱাও দৰকাৰ নাই মেচিন ওলাই গ'ল যে এতিয়া।
অ।
উম। এইবাটো কাঁ হেই ধান মেচিনে দিয়ে কাট। কাগজছে পায়
অ', এনেকুৱা ৰ'দ দি থাকিলে ধান ৰোৱাই নহ'ব চাগে এবাৰ।
অ', বৰষুণো নাই, পানী হোৱা নাই পথাৰত।
উম ।
মেচিনৰ পানী দি কিছুমানে ৰুইছে এতিয়া তেনেকেই।
অ ।
হে বৰষুণৰ যোনদিনা দিব আকৌ। গোটেই পথাৰ বগা। কৰি দিয়ে। প্ৰতিবাৰতে তেনেকুৱাই হয়, যেতিয়া বৰষুণ দিয়ে একেৰাহে দিয়ে থাকে যে।
অ ।
এ তেতিয়া ৰুবলৈ নোৱাৰা হৈ গৈ অ', এ অ। ৰুবলৈ নোৱাৰা হ'ব তেতিয়া অ', যিখিনি ৰুই ৰোৱা গৈছে সেইখিনিও।
সেইখিনিও তল যাবগৈ।
উম।
বেলেগ বেলেগ ধান খেতি লগাব লাগে। ধান জাতৰ।
অ', এ এতিয়া মানে শালি ধানটো মানে যিটো ওখ হয় যিবিলাক ধান ওখ ওখ বেছিকে হয়। সেইবিলাকে ৰোৱা যায় পানী ছিজন যে ৰঞ্জিত ধানতটো ৰোৱা যায় তাৰ পিছত আকৌ। হাজাৰ বুলি পেলাই এটা আছে সেইটো তাৰপিছত আকৌ হেৰি এই তৰা বাও বুলি পেলাই আছে সেইটো ধান ৰুৱে। সেইকেইটা ৰুলে মানে পানী বেছি হলেও মোৰ চিন্তা নাই আৰু। যিমানে পানী হ'ব সিমানে ওখ হৈ হৈ গৈঠাকিব।
মই আকৌ কেইটামান ধানৰ নামহে জানো ভালকে ধানৰ নাম নাজানোৱে নহয়।
সেয়াই বৰা ধান আছে, আছে চুনা মচৰি,
কোমল ধান, সেয়াহে চিনি পাওঁ আকৌ চিনি পাওঁ বাৰু ৰঞ্জিত ধান তাৰপিছত!
ধানৰ নাম? ওলাইছে ন ন নপীয়া
তাতে আমাৰ ঘৰত কৰে যে লাকিশালী!
আহ
তাৰপিছত আকৌ কিবা বাও ধান পেলাই ৰূপহী ধান
আহ আহ আহ। এ চুনা মচুৰি বিবোলে এটা ওলাইছে!
চনে নাপাওঁ।
অ।
ইয়াত খেতি বাতি কৰা নহয় যে বেছি মাটি চাটি নাই কৰিলে লোকৰ মাটিতহে কৰিব লাগিব।
অঁ কৰিব তেনেকে বেলেগতে কৰিব ঘৰতে ধান কেইটা থাকিব ভাল লাগে আকৌ।
ভাবিছোঁ কৰিম বুলি
অ আমাৰ ঘৰত অ কৰিলে আমাৰ ঘৰতো ৰুব আহিব আমাৰ পথাৰত আপোনালোক তাতো ৰুই দিমগৈ।
অঁ তেনেকে কৰিব লাগিব।
একেলগে সমানে সমানে এতিয়া হাল হেৰি কৰিব নালাগে আৱ দুদিন মান আগত আমি ৰুম তাৰপিছত দুদিনমান পাছত আপোনালোকে ৰুব তেতিয়া অঁ অঁ!
আছা হয়
ল'ৰাটো স্কুলৰ পৰা আহিলে?
অ আহিলে এ আহিব। বোলে ভাত পানী খাই শুই আছে
অ-
মও বাচন চাচন ধুই কৰি লৈ পেলাই বহি আছো আৱ
উম ময়ো ভাতকেইটা খাই কৈ আকৌ যাওঁৱে আৱ
হো
ময়ো বোলো ভাত কেইটা খাই কৈ আকৌ যাৱো বোলো পথাৰলে
অ হ'ব
হ'ব দিয়ক ন
অহ
উম